আফ!
কি কৰি আছা?
এ অফিচৰ পৰা আহি পালো ৰবা, তুমি?
এ ময়ো এনে বহি আছোঁ ৰবা। ঘৰতে আজি।
অঁ চাহ পানী খালা বাকি?
এ খালো ৰবা, তুমি খালা নে নাই?
এ নাই নাই, খাম এতিয়া, বাৰু মানে আজি কি হ'ল জানা আজি মানে অফিচৰ পৰা এতিয়া ঘৰলৈ আহি আছিলোঁ আৰু বাছত। মানে মই এটা কথা ভাবিছিলো আৰু, ধৰা মানে আমি সঘনাইতো মহিলা সবলীকৰণ শব্দটো শুনিয়ে থাকো, সংবাদ মাধ্যমত হওঁক বা আলোচনা সভাত হওঁক, বা সামাজিক মাধ্যমতো দেখো। কিন্তু বহু সময়ত মই ভাবো আৰু আচলতে তুমি মহিলা সবলীকৰণ বলা আমি কি বুজো, কি? কেৱল ধৰা মহিলাসকলক চাকৰি দিয়াটোৱে বুজাই? নে ৰাজনীতিত অংশগ্ৰহণৰ সুযোগ দিয়াটোৱে ত' মোৰ ক্ষেত্ৰ, মতে আৰু মহিলা সবলীকৰণ মানে কবলৈ গ'লে এনে এখন সমাজ গঢ়ি তোলা, য'ত ধৰা এজন মহিলাই নিজৰ জীৱনৰ যিবিলাক সিদ্ধান্ত, সেইবোৰ নিজে ল'ব পাৰে আৰু নিজৰ সপোন পূৰণ কৰিবলৈ স্বাধীনতা পায় ধৰা, বা কেৱল মহিলা হোৱাৰ বাবে কোনো ধৰণৰ বাধা বা বৈষম্যৰ সন্মুখীন হ'ব নালাগে, তে আৰু আজিও তোমাৰ আমাৰ সমাজত বহুত ঠাইত মানে এনেকুৱা হয় যে ছোৱালীবোৰ সৰু সুৰা পৰা কিছুমান সীমাৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰা হয় আৰু তেওঁলোকে নিজৰ মানে পৰিয়ালৰ ক্ষেত্ৰতো ক'ব পাৰা তুমি এইটো ক্ষেত্ৰত, কিছুমান পৰিয়ালত মানে এতিয়াও এটা বিশ্বাস কৰা হয় যে পুত্ৰ সন্তানে ধৰা পৰিয়ালৰ মূল ভৰসা আৰু কন্যা সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ ওপৰত একেই গুৰুত্ব দিয়া নহয় আৰু এই ক্ষেত্ৰত ক'ব গ'লে তুমি এই মানসিকতা সলনি নকৰিলে প্ৰকৃত অৰ্থত সবলীকৰণ সম্ভৱ নহ'ব, ত ম মোৰ মতেতো বাৰু এইবোৰ মই ভাবিছো, তুমি এই ক্ষেত্ৰত কিবা ভাবানে?
হয় দিয়া, ময়ো তোমাৰ কথাত মানে একেবাৰে একমত আৰু কবলৈ গ'লে ধৰি লোৱা, মানে আচলতে মানে মহিলা সবলীকৰণ আৰম্ভণিতো ঘৰৰ পৰাই হয় ন, ত যদি এখন পৰিয়ালত এজন ছোৱালী বা তোমাৰ এজন ল'ৰাক সমান সমমৰ্যদা দিয়া হয় বা সমান তোমাৰ সুযোগ দিয়া হয়, বা সমান ভাৱে তোমাৰ সপোন দেখিবলৈ উৎসাহিত কৰা হয় তেওঁওলোকক, তেন্তে তেতিয়াহে ছোৱালীজনীয়ে বা আত্মবিশ্বাস সৈতে ডাঙৰ হব হয় ন, তেতিয়া মানে ছোৱালী ছোৱালীজনীৰ মনত আত্মবিশ্বাস আহিব যে, তাই কিবা এটা কৰিব পাৰিব সেইবিলাক কিন্তু বাস্তৱত মানে বহু ক্ষেত্ৰত আমি এতিয়াও মানে দেখা পাওঁ যে, ছোৱালীবোৰক মানে ঘৰুৱা কাম বা শিকাত মানে অধিক গুৰুত্ব দিয়া হয়, মানে তেওঁলোকক মানে, আনহাতে যিবোৰ ল'ৰা আছে সেই ল'ৰাবোৰক মানে বাহিৰৰ যিটো জগত সেই জগতখনৰ বাবে প্ৰস্তুত কৰা হয়। মই এইটো নকওঁ যে, তোমাৰ আহ ঘৰুৱা কাম যি আছে ঘৰুৱা কাম শিক্ষাটো বেয়া মানে সেইটো লাগিবই নহ, কেতিয়াবা হলো কেতিয়াবা, কিন্তু তোমাৰ সমস্যাটো তেতিয়া আহে যেতিয়া তুমি এই দায়িত্ব কেৱল মানে মহিলাৰ ওপৰতে জাপি দিয়া হয় আৰু মানে ধৰি লোৱা আজিৰ যুগত মানে পুৰুষ আৰু মহিলা মানে দুয়োটাকে সমান হিচাপে চোৱা হয় ন, সমান-সমানে পৰিয়ালৰ কাৰণে বা তোমাৰ সমাজৰ কাৰণে বা তোমাৰ কৰ্মক্ষেত্ৰৰ দায়িত্ব বহন মানে সেইবিলাকাৰণে চব পুৰুষ আৰু মহিলা সমানে মানে সুযোগ দিয়া হয় ন, ত সেইয়ে আৰু এই যিটো আমাৰ চিন্তাধাৰা এই চিন্তাধাৰাটা আমি যাতে সলনি কৰিব লাগে। মানে সেয়ে আৰু সমতাৰ যিটো শিক্ষা সেই সৰুৰে পৰা আৰম্ভ হ'ব লাগে আৰু।
আৰু এটা কথা মানে মই বিশেষভাৱে লক্ষ্য কৰো আৰু, যে ধৰা, শিক্ষাই ধৰা মহিলাৰ যিটো সবলীকৰণ তাতে মানে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে, যদি আমি ভালদৰে চাওঁ ধৰা যেতিয়া এজন ছোৱালীয়ে গুণগত শিক্ষা লাভ কৰে, তেতিয়া মানে তেওঁ কেৱল নিজৰ বাবে নহয় সমগ্ৰ পৰিয়াল আৰু যিখন সমাজ তাৰ বাবে এটা ইতিবাচক পৰিৱৰ্তনৰ মাধ্যমো হৈ পৰে, ক'বলৈ গ'লে আৰু মানে এজন শিক্ষিত মহিলাই নিজৰ অধিকাৰ বুজে লগতে স্বাস্থ্যৰ বিষয়ে সচেতন হয়, নিজৰ সন্তানকো ভাল শিক্ষা দিয়াৰ প্ৰচেষ্টা কৰে আৰু- আৰু সঠিকভাৱে তোমাৰ স্বাৱলম্বী হোৱাৰ পথো বিচাৰে ন আৰু অসমত তোমাৰ দেখিব পাবা, বহু অঞ্চলত এতিয়াও ছোৱালী বিলাক, ছোৱালীবোৰৰে ধৰা বিদ্যালয় হওক বা বিশ্ববিদ্যালয় উৎকৃষ্ট ফলাফল দেখুৱাব সম্ভৱ হৈছে, ত' তুমি ক'ব পাৰা শিক্ষা যে কিমান দৰকাৰী আৰু এই ক্ষেত্ৰত ক'বলৈ গ'লে আৰু তোমাৰ চিকিৎসা বিজ্ঞানে হওক বা অভিযান্ত্ৰিকী প্ৰশাসনে হওক বা গৱেষণাই হওঁক বা ক্ৰীড়া সাহিত্যই হওঁক, প্ৰায় সকলো ক্ষেত্ৰতে তুমি তেওঁলোকক সফল হোৱা দেখা পাবাই আৰু, আৰু কিন্তু ধৰা ইয়াৰ মাজতো বহু ছোৱালীৰ আৰ্থিক সমস্যা হওক বা সামাজিক বাধা বা সুৰক্ষাজনিত চিন্তাৰ বাবে নিজৰ শিক্ষাৰ আধাত এৰি দিব লগীয়া হয়, ত' সেই সমস্যাবোৰ দূৰ কৰাৰ বাবে সমাজত সকলো স্তৰে একেলগে কাম কৰিব লাগে বুলি মই ভাবো আৰু, কেতিয়াবা-কেতিয়াবা।
দিয়া, মানে ময়ো ভাবো আৰু যে আৰ্থিক যিটো স্বাৱলম্বিতা আছে, মহিলাসকল সবলীকৰণৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু মানে যেতিয়া এজন তোমাৰ মহিলাই নিজৰ উপাৰ্জন থাকে আৰু তেতিয়া মানে তেওঁ মানে নিজৰ জীৱনৰ বহুত সিদ্ধান্ত অতিক মানে আত্মবিশ্বাসৰে ল'ব পাৰে, মানে বেলেগৰ ওচৰত হাত পেলাব নালাগে আৰু, কিন্তু ইয়াৰ অৰ্থ মানে এইটো নহয় মানে, যিসকল মহিলা ঘৰত থাকি যিটো পৰিয়ালৰ যত্ন লয় তেওঁলোকে অৱদান কম মূল্যবান মানে, ঘৰুৱা কাম বা তোমাৰ সন্তানৰ যি টো লালন-পালন হওক বা তোমাৰ বৃদ্ধসকলে যিটো যত্ন লোৱা, মানে এইবোৰ এই সকলোবোৰ কামো সমাজৰ বাবে এটা গুৰুত্বপূৰ্ণ কবলৈ গ'লে আৰু মানে সমস্যাটো এইটোয়ে যে, ধৰি লোৱা মানে এই কামবোৰক মানে বহু সময়ত মানে যথেষ্ট সন্মান দিয়া নহয় আৰু সেইটোৱে সমস্যাই ইয়াৰ, মানে মই ভাবো আৰু এ মহিলাৰ সবলীকৰণ মানে, তোমাৰ প্ৰতিজন মহিলাৰ যিটো পচন্দ সেই পচন্দটো সন্মান কৰাই আৰু সেইটো হ'ল সেইটোৱেই মানে মহিলাৰ সলী স সবলীকৰণ ধৰি লওক কোনোবাই চাকৰি কৰিব বিচাৰে বিচাৰি-বিচাৰি-বিচাৰিব পাৰে বা কোনোবাই ব্যৱহাৰ কৰি বিচাৰিব পাৰে বা কোনোবাই তোমাৰ গৃহণী হৈ থাকিব বিচাৰে, তো সকলোৰে যাতে পচন্দ সন্মান কৰা হয় আৰু তেওঁৰ যিবিলাক কাম আছে সেই তেওঁলোকৰ কাম বিলাককো মানুহে সন্মান কৰে যাতে, তেওঁলোকক এইটো মানে তেওঁলোকক পিছত পেলাই নথয় আৰু, আৰু মূল কথা ক'বলৈ গ'লে বা মূল কথা মোৰ এইটোৱে যে মানে তেওঁলোকে যাতে নিজৰ সিদ্ধান্ত তেওঁলোকৰ নিজৰ মতে হয় আৰু।
আৰু মই আৰু এটা বিষয়ৰ বিষয়ে এই ক্ষেত্ৰত তোমাক উল্লেখ কৰি দিওঁ আৰু, সেইটো হৈছে তোমাৰ আত্মবিশ্বাস মানে বহু প্ৰতিভাশালী মহিলা কেৱল আত্মবিশ্বাসৰ অভাৱত নিজৰ যিটো সামৰ্থয়, সেইটো সম্পূৰ্ণৰূপে প্ৰকাশ কৰিব নোৱাৰে, ত' ইয়াৰ এটা ডাঙৰ কাৰণ হৈছে তোমাৰ সমাজৰ কিছুমান নেটবাচীক ধাৰনা বহু সময়ত, মানে মহিলাসকলক বাৰে-বাৰে মানে প্ৰমাণ কৰিবলগীয়া হয় যে, ধৰা তেওঁলোকে কোনো কামত কৰিবলৈ সক্ষম কিয়, অথচ তোমাৰ একে কামৰ ক্ষেত্ৰত পুৰুষসকলক ইমান প্ৰশ্নৰ সন্মুখীন হ'বই নালাগে, ত' এই মনোভাৱ যিটো টো সলনি হ'ব লাগে মোৰ ক্ষেত্ৰত, মই ভাবো আৰু, আমি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব লাগে, য'ত ধৰা মহিলাসকলে ভুল কৰাৰো স্বাধীনতা পায় বা নতুন কিবা চেষ্টা কৰাৰো সাহস পায় আৰু যিটো নিজৰ মতামত সেইটো নিৰ্ভয়ে প্ৰকাশ কৰিবও পাৰে, ধৰা আত্মবিশ্বাস জন্মে তেতিয়াই, যেতিয়া ধৰা সমাজে তোমাৰ কণ্ঠস্বৰক মূল্য দিয়ে, মোৰ মই ক'বলৈ গ'লে
এইটোৱেই দিয়া আৰু এটা কথা অত্যন্ত গুৰুত্বপূৰ্ণ, মই ভাবো আৰু মানে মই বহু সফল মহিলাৰ যিবিলাক সাক সাক্ষাৎকাৰ, সেই সাক্ষাৎকাৰ এটা কথা শুনিছোঁ আৰু মানে তেওঁলোকৰ যিটো সফলতা আঁৰত কেৱল এটা ব্যক্তিগত পৰিশ্ৰমে নাছিল। কিন্তু মানে তেওঁলোকৰ পৰিয়ালৰ সমৰ্থনো আছিল, আৰু মানে যেতিয়া এজন পিতৃয়ে হওক বা পিতৃয়ে নিজৰ কন্যাক মানে সপোন পূৰণ কৰিবলৈ আৰু উৎসাহিত কৰে, তেতিয়া এজন ভায়েকৰ যিটো নিজৰ ভনীয়েকৰ সন্মান সেই সমান মানে সন্মান দিয়ে আৰু সেই ভায়েকেও মানে সেই ভনীয়েকজনীক বা তোমাৰ বায়েকজনীক আৰু তেতিয়া মানে, এজন স্বামীও মানে যেতিয়া ধৰি লোৱা, এজন স্বামী নিজৰ যিটো পত্নীৰ মানে ধৰি লোৱা, কেৰিয়াৰ সেই কেৰিয়াৰক মানে সম-সমানে গুৰুত্ব দিয়ে আৰু, আৰু তেতিয়া যিটো সমাজৰ প্ৰকৃত পৰিৱৰ্তন সেই প্ৰকৃত পৰিৱৰ্তন টো আহিবলৈ আৰম্ভ কৰে। আৰু মই ভাবো যে এই মহিলা সবলীকৰণ মানে কেৱল মহিলাৰ বিষয়ে নহয় ন, ই এটা সমগ্ৰ সমাজৰ বিষয়, মানে পুৰুষসকলেও ই এটা মানে এই যাত্ৰাৰ এটাংশ অংশীদাৰী হব লাগে-লাগে আৰু কাৰণ তোমাৰ সমাজৰ সম সমাজৰ যিটো সমতাৰ যিটো এখন সমাজ গঢ়ি তোলা আৰু সমতাৰ সমাজ, সেই গঢ়ি তোলাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আমি এই নতুন প্ৰজন্মৰ দ্বাৰাই আৰম্ভ কৰিব লাগিব, আৰু সেই অহ সমতাৰ যিটো সমাজ সেই গঢ়ি তোলাৰ বাবে সকলোৰে লাভ হব আৰু মই ভাবো।
হয় দিয়া, মানে কি ক'বা আৰু-আৰু তোমাৰ ধৰা মই আৰু কবলৈ গ'লে যিটো মোৰ মতে মহিলা সবলীকৰণৰ যিটো চূড়ান্ত লক্ষ্য সেইটো হৈছে- তোমাৰ এখন সমাজ গঢ়ি তোলা যত আৰু মহিলা আৰু পুৰুষ বুলি কোনো আলদা সুযোগ বা অধিকাৰৰ কথা ক'ব নালাগে। সকলো মানুহে যাৰ সমথ বা যোগ্যতাৰ ভিত্তিত আগবাঢ়িব পাৰিব, য'ত এজনী ধৰা ছোৱালীয়ে ডাঙৰ সপোন দেখিলে কোনোয়ে নকয় যে এইটো তোমাৰ বাবে নহয় বা এইটো তুমি কৰিব নোৱাৰা, য'ত তেওঁ নিজৰ জীৱনৰ পথ নিজে নিৰ্বাচন কৰিব পাৰিব আৰু সেই সিদ্ধান্তৰ বাবে সন্মান লাভ কৰিব, ত' সেইটো মানে মহিলাক সবলীকৰণ বুলি কোৱা বুলি মই ভাবিম আৰু, আৰু মই বিশ্বাস কৰো আৰু শিক্ষাৰ বিস্তাৰ হওঁক বা সচেতনতা হওঁক বা সমান সুযোগ আৰু ইতিবাচক যিবিলাক সামাজিক মনোভাৱৰ জৰিয়তে আমি সেই লক্ষ্যৰ দিশে আগবাঢ়িব হয়তো পাৰো। হয়তো যাত্ৰাটো দীঘলীয়া হব কিন্তু প্ৰতিটো সৰু ইতিবাচক পৰিৱৰ্তনে ধৰা এখন অধিক ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ পথ, তুমি সুগম কৰি আহা বুলি তুমি ধৰিব পাৰা আৰু আৰু আজিৰ প্ৰজন্মত মই এটা ইতিবাচক পৰিৱৰ্তন দেখা পাওঁ আৰু কবলৈ গলে আগৰ তুলনাত মানে এতিয়া বহুত ছোৱালী নিজৰ কেৰিয়াৰ হওঁক বা শিক্ষা জীৱনৰ লক্ষ্যৰ বিষয়ে অধিক সচেতন হৈছে আৰু তেওঁলোকে ধৰা ডাঙৰ সপোন দেখিবলৈ ভয় নকৰে কোনোবা উদ্যোগপতি হব বিচাৰে কোনোবা বিজ্ঞানী হ'ব বিচাৰে, কোনোবাই খেলুৱৈ হ'ব বিচাৰে, বা কোনোবাই শিল্পী হ'ব বিচাৰে, ত' এই আত্মবিশ্বাস যিটো সেইটো সমাজৰ বাবে অতি ভাল লক্ষণ মই ভাবো আৰু, অৱশ্যে তোমাৰ সামাজিক মাধ্যমৰ নতুন যুগত প্ৰত্যাহ্বানো আহিছে অপ্ৰয়োজনত যিটো তুলনা হয় নেতিবাচক মন্তব্য হওঁক বা সৌন্দৰ্য্য যিটো অবাস্তৱ মানদণ্ড সেইবিলাক তুমি ক'ব পাৰা সেয়েহে মানে আমি ছোৱালীবোৰক আৰু বিশেষকৈ কেৱল সফলতাৰ শিক্ষাই দিয়া নহয় নিজৰ যিটো মূল্য সেইটো বুজি পোৱাৰ শিক্ষাও দিব লাগিব। আৰু মানুহৰ মূল্য কেৱল চেহেৰা বা তোমাৰ বাহ্যিক বিষয়ত নিৰ্ভৰ নকৰেতো, তাৰ জ্ঞান সততা পৰিশ্ৰম আৰু মানৱিয় গুণসমূহে আচল পৰিচয় বুলি মই ভাবোঁ আৰু ক'বলৈ গ'লে।
অ এ দিয়া ঠিকে কৈছা তুমি মানে তুমি কলায়ে যিটো নতুন প্ৰজন্মৰ যিটো ছোৱালী আছে সেই ছোৱালী সকলে মানে এতিয়া আগবাঢ়ি আহিছে বহুতে মানে তুমিব সামাজিক মাধ্যমত তুমি দেখাবলৈ ভাবে তেওঁলোকে নিজৰ কাৰণে মাত মাতিছে ত' মই ভাবো যে য বিলাকে নিজৰ ভালৰ কাৰণে মাত মাতিছে বা যিবিলাক মানে ভাল অ ছোৱালী বা সেইবিলাকে আগবাঢ়ি আহিছে নিজৰ নামত ত তেওঁলোকক আমি মানে সদায় আমি তেওঁলোকৰ অ মানে পিছফালে থিয় হৈ থাকিব লাগে আৰু কিছুমান আছে নহয় আৰু মানে ভালৰ মাজতে বেয়াও থাকে, ত সেই বেয়া বিলাকক সদায় তেওঁলোকক আমি ভাল পথত লৈ লৈ নিব পাৰো আৰু, দিয়া তে আজি হ'ব দিয়া নহলে।